হেল্ল' মৰা ত আহি আছে।
ইয়েছ
অ ভাত খালা?
খালো।
অ তে কি খবৰ?
ভাল।
একো
কালি যে কৰ'বাত যাব খুজিছিলা গলা নে?
তাতে! অ তাতে গেলো। ভাল লাগিল। জোগাটোও বহুত ধুনীয়া। ততে কিন্তু বৰষুণ বৰষুণ বহুত দি আছিল সেইকাৰণে ভালকে ঘূৰবই নাপালো জানানে। যদি বৰষুণ ভালকে নিদিলা হয়, য যদি বৰষুণ নেদিলাই হয় একদম পুৰা জাগা খিনি ভালকে ফুৰিব পাৰিলো হয় আৰু।
অ
ভাল ঘুৰাই নহল বৰষুণতটো দি বহুত বেয়া কৰিলা না। আহ তাৰ পিছত খোৱা লোৱা ভাল নহ'ল ভালকে একো দোকান পোহৰ চব বন্ধ। সেইকাৰণে ভালকে খোৱা লোৱাও নহল।
অঁ।
দিগদাৰ বৰষুণ দিলি বৰষুণৰতো চি চিজন নাইটো।
আহ।
সেইকাৰণে দিগদাৰ বহুত বৰষুণৰ চিজনত বেছি ঘূৰা ফুৰা কৰিব নোৱাৰা।
আহ।
কিন্ত বৰষুণৰ দিন যায়ও ভাল লাগে। তুমি গেছা না কৰ'বাত বৰষুণ। বৰষুণৰ দিনত?
নাই নাই, মই যাবই পৰা নাই মই য'ত পঢ়ো তাতে বন্ধই নিদিয়ে।
অ বন্ধ নিদিয়ে নেকি
নিদিয়ে, এতিয়া তাৰে পৰা কৰ'বাত নিম বুলি কৈছে। এতিয়া কি বা কৰে নিয়ে। নাই।
অঁ।
মই য'ত পঢ়ো তাৰে পৰা।
নিলি ভাল আছিল এনে ফেৰিতে ঘূৰি আহিব পাৰিলে হয়। ফেৰিত নিব নে পইচা লব।
পইচা লব।
পইচা ল'ব।
অ, ল'ব ফিৰিত আৰু আজি ক'ত নো
সিটো হয়, ফিৰিত আজি কালি মেলে কি কৰো দ লৈ যাব।
অঁ।
এ যদি বেছি পইচা, বেছি পইচাটো নহয় চাগে।
অ' নহয়, নহয়।
বেছি পইচা যদি নহয় ঘূৰি আহিব পাৰিবি এনেই।
অ, এতিয়া কি বা কৰে এতিয়া চাওঁ। যাও না নাযাওঁ।
এ ঘূুৰবা যদি মাইণ্ড ফ্ৰেছো হ'ব, বহুত দিন হ'ল ক'তো যাৱাই নাই ঘুৰবা।
নাই নাই, যাবাই নাপাওঁ।।
আহ, এনে মাইন ফ্ৰেছ হব। এতিয়া অহা মাহত। নিম বুলি কৈছ নেকি!
অঁ।
তহতি এনে যাই আহিব পাৰিবি, যদি অহা মাহত নিম বুলি কৈছিল। ওচৰত নাই। যায় আহিব পাৰবি।
অঁ'''' যাম বুলিতো ভাৱছো' এতিয়া চাওঁ কিবা কয়।
ঘৰৰ মানুহে যাবা দিছি?
নাই ঘৰৰ মানুহতো যাবা দিছে কিন্তু ঘৰৰ মানুহ তাৰপৰাও কোনোবাও মানা কৰি থাকে না।
এই মানা যোনে মানা কৰিছি, সি কথা শুনবি
মানা কৰ কৰাটো ত কৰে কিন্তু মানুহৰ লাইফ থাকে না এটা, সেইখিনি লাইফতে কৰিব লাগে নহলে আৰু ইনজয় কৰিব নাপ
অঁ বহুত দিন আছে আৰু ঘুৰা ফুৰা। কাৰোবাক যদি মানাহ কৰছি সেইটো কথা শুনবা লাগে সদায়। ডাঙৰ মানুহে মানহ কৰছি না সৰু সৰুৱে?
ডাঙৰ মানুহ মানা কৰি আছে।
অঁ! অঁ! তে ঠিকে আছে তেত।
আহঁ
হেল্ল'
অঁ শুনি আছা, অঁ' অঁ হয় নেকি?
আঁহ এ বেলেগে কোনোবাই লৈ লৈছিল।
অঁ বেলেগক নেদবি মোৱাইলটো এনেককাা দিগদাৰ। পৰছোৱালী লৈ লৈছিল নেকি?
অঁ সৰু ছোৱালী লৈ লৈছিল।
অঁ এই নিদিবি এনেকা বেলেগক মোবাইল, এনেকা বেলেগক ক'ত বেলেগক কিবা ধৰে না। অলপ নিয়ম নিয়ম আছে না এই নিয়মবোৰ। চলিব লাগিব ডাঙৰ মানুহে মানে কৰছ না সৰু ছোৱালী ডাঙৰ মানুহে মানা কৰছে ন যাবা সৰু চুলি
এ সেইটো স সৰু ছোৱালী মছি
অৰচনী ন ডাঙৰ মানুহ
সৰু ছোৱালি
অঁ সৰু ছোৱালীৰ কথাও মাজে মাজে শুনবা লাগে
আহ সৰুস্বতীটো কি জানে লংগুৰ কে জানে আংগুৰ কচাত।
এইটো এনেই যদি যাবা মন আছে আৰু লগত কাৰোবাই যাব ন নাই
এতিয়া সোধ ভাল লাগব যাব পাৰে নে নাই
অঁ ডাঙৰ মানুহৰ লগত গেলিহে যাবি কাৰণ এনেই ঘুৰা ফুৰা কৰাটো ভাল নহয় নাই
অ অকলোক বেছিক এনেকে লৈ যাম তোমালোকে এনেকে খিনি আনিবা এই কেইদিনৰ ভিতৰতে। সুধব লাগিব এতিয়া ডাঙৰ মানুহ যাবা লৈ যায় ন নাইবা
উম উম উম
আহ
সুধি চাধি হল লৈ যাব যা। ঘবৰ মানে কল
পইচা পালিতো সেহতে লৈয়ে যাব
অ ক আছে গেলি হ'ল এনেকা আৰু কি আৰু আৰুফালে বৰষুণো একদম যত লৈ যাবই জেগাটোতো বহুত ভাল জোগা না। বেয়া জেগা নহয় নহয়
অ
ভাল জাগাই নাই এইটো জেগাত যাবা পাৰা যায়
অ অ দে